হেল্ল'। হেল্ল'।
হেল্ল'।
শুনা পাইছে নে মই আপোনাক শুনা পোৱা নাই। মই আপোনাক শুনা পোৱা নাই নাই।
উম।
হেল্ল'
এতিয়া পাইছে?
হয়। হয়। অহ, ভালে আছে ন আপুনি? হেল্ল' হেল্ল'।
হেল্ল'
হয় শুনা পাইছে নে?
অ পাইছো-পাইছো, কওক, কওক, কওক।
হয় মই আপোনাক শুনা পোৱা নাই মানে মাতি আছো যিহেতু।
এতিয়াও শুনা পোৱা নাই? অহ কওক। কৈ থাকক।
হয় ছো আজি আমি কথা পাতিম চছিয়েল মিডিয়াৰ ওপৰত। চছিয়েল মিডিয়াৰ ওপৰত আপোনাৰ কি থট্ছ হয়। বস্তুটো বহুত ফৰ্মেল ৰাখিব। নি
অ চছেল মিদিয়া, এতিয়া চছেল মিদিয়াত দুটা চাইদ আছে। এটা ভাল চাইড এটা বেয়া চাইড। এতিয়া ভাল চাইড তো ক'ব। বোলে আমি চচিয়েল মিডিয়াত বহুত বস্তু শিকিব পাওঁ, জানিব পাওঁ, বহুতে ছচিয়েল মিডিয়াত ছদি মানে এতিয়া যি দেখিছো বহুতে নিজৰ ঘৰ চলাই আছে৷ বা ছ'চিয়েল মিডিয়া থ্ৰুদি মানুহক পঢ়াই আছে, আমি নিউজ বিলাক পাই আছো দেশত কি হৈ আছে, দেশৰ বাহিৰত কি হৈ আছে, বা আমাৰ ওচৰে পাজৰে কি হৈছে সেইখিনি দেখা পাও ৷ ত এটাপক্ষে ছচিয়েল মিডিয়াই বহুত ভাল কামেই কৰি আছে আজি - আজি ইমান এটা মানে ডেভলপ ইয়াত জাগাত আমি আছো যত চচিয়েল মিডিয়া নহলে আমি চলিব নোৱাৰো তাৰো বা মাজত বেয়া দেখো যত আমি বেয়া বস্তু যোনবো চচিয়েল মিডিয়াত অপপ্ৰচাৰ হয়, ধৰি লওক কিছুমান উৰা বাত তাৰিখত বা যোনখিনি মানে ক্ষিত নহয় মানুহ যোনখিনি অলপ তলৰ মানুহ যোনখিনি মানুহক, মানে আমি এয়া কৰিব বাৰু উৎসাহ দিব পাৰো যে কি মানে এয়া কৰি দিব পাৰো এইটো বস্তু এনেকুৱা এইটো বস্তু এনেকুৱা যোনটো বস্তু মানে বাস্তৱত এনেকুৱা নহয় আমি চাব গ'লে, উম এতিয়া সেইবিলাক লৈ পেলাই মানুহবিলাক মানে অলপ ভয় ভাবুকি খাই বা এইটো হলে এইটো কি হব এতিয়া ধৰি লওক কভিডৰ সময়ত মানুহ বিলাকে ভাবিছিল যে কি ভেকচিন ললে অমুক বেমাৰ হব তমুক বেমাৰ হব এইবিলাক চচিয়েল মিডিয়াত আহা উৰা বাতৰি কিন্তু ইতিয়ালৈতো মানুহ সোপা ঠিকেই আছে৷ যিমান দেখিছো মই
হয়, এইটোটো হয় বাৰু!
এতিয়া সৰু সৰু বাচ্ছাবিলাকে আজিকালি, মোবাইল নহ'লে ভাত নাখায়, ৰীল নহ'লে ভাত নাখায় বা গেম নহ'লে ভাত নাখায়। ত' সেইটোৱে এটা মানসিকক বহুত ডাঙৰ চাপ এটা কৰিছে, মই যিমান খিনি জানো এতিয়া মানুহ বেলেগ যিমান মানুহক সুধে কথাটো বাঢ়ি বাঢ়ি গৈ থাকিব মানে বেলেগৰ এটা সুধিলে আপুনি বেলেগ এটা উত্তৰ পাব মোক সুধিছে আপুনি মোৰ পৰা এটা বেলেগ পাব কিন্তু মই দুটা বস্তুকে এটা ভাল এটা বেয়া কৈ খেদি চাওঁ যিমানে নহলে অকে সেই আমি এতিয়া চৰকাৰেও অলপমান বাধ্য বাধকতা দিছে যে শুনা মতে, ষোল্ল বছৰ বা ওঠৰ বছৰ হলে আজিকালি কি কওঁ মাক দেউতাকে ফোন দি দিয়ে ৷ চৰকাৰে অলপমান মানে বেলেগ দেশত এতিয়া চৰকাৰবিলাকে ৰুলচ-ৰেগুলেশনচ দিছে। আমি ভাবি আছো আমাৰ ভাৰত চৰকাৰেও যাতে কি কওঁ, এনেকুৱা এটা ৰুলচ-ৰেগুলেচনচ দিয়ক, য'ত মানে সৰু বাচ্ছাখিনিৰ এইজ লিমিটটো হিচাপে চচিয়েল মিডিয়া ইউজ কৰিব পাৰে
কিন্তু আজি-আজিকালি, আজিকালি ফোনটো দৰকাৰীয়োটো হৈছে। এ চচিয়েল মিডিয়াটো
সেইটো বিষয়ে মই কলো ভালতো মই কলোৱে যে তৌ বিশেষ দি শিকিব পাৰি। সেইকাৰণে মই শিখাটো লৈ আপোনাক ঠিকেই কৈছো। এতিয়া আমাৰ যেনেকে ধৰি লওক ইউটিউব - ইউটিউব টো এতিয়া আপুনি এটা আছে ইউটিউব কিড, ইউটিউব কিডটোত আপোনাৰ সৰু বাচ্ছা যেনে ষোল্ল বছৰৰ তলৰ বা ওঠৰ বছৰৰ তলৰ বাচ্ছা বিলাকে চাব পাৰে তাতে বেলেগ একো নাহে কাৰ্টুন হল আমাৰ এয়া হল সেইবিলাক আমি চাব পাৰো৷ কিন্তু এতিয়া ভিডিঅ চিডিঅ বা গান চান চাব লগা হ'লে আমি যাব লাগিব তাতে
কিন্তু আজিকালিৰ বাচ্ছা বোৰতো বাচ্ছা বোৰতো এডভান্স হৈ গৈছে সিহঁতে ইউটিউব কিন্তু নাচায়ে সিহঁতে আপোনাৰ ইউটিউব ৰিল টোহে বেছিকে চাই যি দেখা
কিন্তু সেইটো সেইটো কথাটো হয় কিন্তু এতিয়া অলপ তাতে মা দেউতাকৰ বা পৰিয়ালৰ অলপ এটা সেয়া লাগেত যায় চাব পাৰে ল'ৰা ছোৱালী খিনি কি কৰি আছে কি কৰা নাই ফোনটোত পুৰা এটা ফোন দি দিলে বুলিয়ে মানে যি মন যায় যি তাকেটো কৰিব নালাগে সেইটো এটা মই মোৰ চাইডৰ পৰা মই ভাবো এটা তোটেলি মানে এজন ইণ্ডিভিজুৱেল হিচাপে মই ভাবো যে এই বস্তুটো সেনেকে হব লাগে
কিন্তু আজিকালি চচিয়েল মিডিয়াই পেৰেন্টছকো ইফেক্ট কৰি আছে, কিমান মাক-দেউতাকে নিজৰ বাচ্ছাৰ গোটই ডকুমেণ্টৰীয়ে দি দিয়ে, উঠাৰ পৰা‌ লৈ শুৱাৰ পৰা লৈ
অ সেইটো প্ৰাইভেচী এ প্ৰাইভেচী মানে আমাৰ সেইয়া হয় মই জানো আমাৰ প্ৰতি ভাবুকি আহে যে আপোনাৰ লৰা ছোৱালীয়ে অমুক কৰে তমুক কৰে আৰু বহুত দেখিছোঁ যোনবিলাক মানুহ বিলাক এতিয়া দেখাত কলা বগা শকত ক্ষীণ সেইবিলাক লৈ মানুহ বিলাকে কমেণ্ট কৰে। ছ'চিয়েল মিডিয়াত সেইবিলাক লৈ পেলাই মানুহৰ মানসিক ক্ৰিয়াটো ভাঙি যায়। কোনোবা যদি ভাল কিবা কৰি আছে সেইটোত আপোনালোকৰ মানে, আমি বিশেষকে যোনখিনি মানুহে কমেণ্ট কৰো বা কিবা কৰো নিগেটিভ কমেণ্ট যোনখিনিয়ে কৰে সেইখিনি অলপমান চাই -চিতি কমেন্টখিনি কৰিলে ভাল হয় মই ভাবো!
হয় সেই নিগেটিভ কমেণ্ট খিনিতো গুচাব নোৱাৰো বাৰু আৰু চাই চিতি কৰা মানে এইটো চাগে হিংসাৰ প্ৰতিয়ে আহি যায় এটা যে হিংসাত পৰি পিনে বেয়া কমেন্ট এটা দি দিলো বাচ্ছা এটাক লৈ বা কোনোবা কত কোনোবা, ক্ষীণ কোনোবা! বেছি ওখ বা কোনোবা বেছি চাপৰ।
অ' মানুহ চচিয়েল মিডিয়া কৰিও এতিয়া মানে আমি যেনেকে ধৰি লওক এতিয়া, আমাৰ ব্লিংকিত আহিলে। ধৰি লওক আমাৰ জেপটো আহিলে সেইবিলাকে আমাৰ বহুত সহজ কৰি দিছে মানে ধৰি লওক বস্তু আনা শাক পাচলি আনা এই যে ছয় ঘণ্টা লগা হ'ল পতককে মাৰি দিলো, এইবিলাক ধৰি লওক কিছুমান বস্তু সহজ কৰিছে। কিন্তু এতিয়া সেনেকে চাব গ'লে আমাৰ যোনখিনি খাটি খোৱা মানুহ আছে, কষ্ট কৰি খোৱা মানুহ আছে, যেনেকে গেলামাল দোকানী হওক বা সৰু চবজিআলা এটা হওক সিহঁতৰ ব্যৱসায় খিনি অলপ কমি গৈছে
কিন্তু বস্তু খিনিটো সেই এনেকুৱা দোকানৰ পৰাই আহে আপোনাৰ
নাই মই যিমান খিনি জানো সিখিনি মাল ডাইৰেক্ট ফেক্টৰীৰ পৰাই আনে বিলিংকেতে আনে আৰু আমাৰ লোকেল যি খিনি বনায় খাটি খোৱা মানুহ খিনিয়ে গাৱঁৰ পৰাই লৈ আহে ৰাতিপুৱাই।
অ' আচ্ছা। বাৰু এনে এই যে ৰিলচবোৰ যে ইনফ্লয়েঞ্চ হয় যে আজিকালি সেইবোৰৰ ওপৰত কি ক'ব?
মানে সেই ৰিল খিনি যাতে এতিয়া কোনোবা এটা ইনফ্লুৱেঞ্চাৰে যদি চাই আছে মানে বস্তুটো যে মোৰ ভিউজ বহুত গৈছে বা মোৰ ৰিলচখিনি অমুক এইজৰ নিজৰ মানুহখিন লৈ যায় সেইখিনি চাই পেলায় তেখেতে ৰীল খিনি দিয়ে। এতিয়া যদি কম বয়সৰ ল'ৰা ছোৱালীয়ে চাই আছে তেতিয়া' ভিডিঅ' বিলাক যাতে অলপ এডুকেচনেল পাৰপাজৰ নিচিনা হওঁক
কিন্তু আজিকালি এই এডুকেশ্বনেল ভিডিঅ' বা এডুকেশ্বন ভিডিঅ' বেছি নচলে কব গ'লে
কাৰণ মানুহক ভিউজ লাগে, লাইকচ লাগে, কমেন্টচ লাগে সেনেকেই মানে মানুহবিলাকৰ মানসিক-মানসিক সেয়াটো চচিয়েল মিডিয়া দি দিছে তাৰমানে, এতিয়া চচিয়েল মিডিয়াত লাইক পালে মানে এনেকুৱা লাগে যে মানে মই বহুত কিবা মকিবি কমাই ল'লো। মই বিশেষকে ভাবো মানে অ মই ভাবো মানে মানসিক ইয়াতো বহুত এয়া কৰি দিছে মানুহ বিলাকৰ আগতে ল'ৰা ছোৱালী বিলাকে লগ চগ ধৰিব যায় অ অলপ আদ্ডা চাদ্দা দিয়ে কা আজিকালি সেই বস্তুবোৰ কমি গৈছে লৰা ছোৱালী বিলাকে নিজকে ঘৰত ভিতৰত সোমাই ৰাখে। ফোন লেপটপ কম্পিউটাৰতে থাকে এতিয়া কথা নাপাতিলে কমিউনি কেনেকে বাঢ়িব বা নিজৰ এয়াটো কেনেকে বাঢ়িব।
কিন্তু চচিয়েল মিডিয়াত ছ'চিয়েল মিডিয়াই আপোনাক কানেক্টেডত দূৰত থাকে মাক দেউতাকক নিজৰ লৰা ছোৱালীৰ লগত কানেক্টত ৰাখি আছে।
আপোনাৰ সেই যোনটো আমি ভিউজ চিউজ পাওঁ বা খবৰ খিনি পাওঁ বা আমি জানিব পাৰোঁ যে অমুক দেশত। চলি আছে এজনতো চলি আছে বা আমাক এজন এজনৰ পৰা আনজনক মানে সেই দূৰত্বটো মানে থাকিও যাতে আমাক ওচৰত ৰাখে এতিয়া আমি বহুত দিন দিন ধৰি লগ ধৰিব নোৱাৰো কিছুমান মানুহক কিন্তু আমাৰ ফোনৰ থ্ৰুৰেদি আমি দুই ছেকেণ্ডত আমি মেছেজ এটা দি দিলে অমুক দেশৰ পৰা অমুক দেশলৈ আমি মেছেজ কৰিব পাৰো সেইটো এটা বহুত ভাল মানে এইটো। ককাই লগ ধৰিব নোৱাৰে ব্যস্ত ব্যস্তৰ মাজত থাকে। কিন্তু সেইটোৱে বহুত সহজ কৰি দিছে মই সেইটো নহয় বুলি নকওঁ কিন্তু তাৰে মাজত যোনখিনি বেয়া হৈ আছে সেই খিনি মই অলপমান মানে-মানে বিচাৰো যে মানুহখিনিয়ে চাওক ভাল খিনিৰ পক্ষ মানে বেয়া যোনখিনি আছে। কি এই কথাবোৰ বিচাৰিছো মানে,
হয়-হয় বুজিছো মই অ বাৰু কথাটো আপোনাৰ ঠিকে কৈছে কিন্তু এতিয়া চচিয়েল মিডিয়াতটো আমি আমাৰ জীৱনৰ পৰা গুচাইও দিব নোৱাৰো এইটোতো এটা পাৰ্ট হৈ গৈছে জীৱনত।
গুচাই - গুচাইতো দিব নোৱাৰে বাট আমি সেই ৰুলচ ৰেগুলেশচন যোনটোক কয় মানে বা মানে যোনটো আমাৰ কয় বাইণ্ডিং বা যোনখিনি আমি কওঁ সেইখিনিৰ মাজত যদি আমি থাকিব পাৰো এটা সীমা বাধ্য ৰাখি যদি আমি কামখিনি কৰিব পাৰো ।তাৰ যাতে সীমাটো যাতে, এয়া কৰি নাযাও সেইটোত থাকিলে চব বস্তুৱে ভালে থাকে মানে কয় ন মানে সীমা চেৰালে মানে বস্তু এয়া হৈ যায় ত সীমাৰ ভিতৰত থাকিলে মানে সেই খিনি ভালে থাকে আৰু সেইটোয়ে মই
হয়-হয়-হয় বুজিছ বাৰু আপোনাৰ কথাটো ঠিকে কৈছে কিন্তু এতিয়া সীমাত ৰাখো কেনেকে? চচিয়েল মিডিয়া এনেকুৱা হৈ গৈছে এতিয়া মাক হতেতো চাকৰিৰ লগত বাচ্চাক মনিটৰ কৰি থাকিব নোৱাৰিব।
হয়, কিন্তু মানে সেয়ে আৰু এতিয়া চবৰে এয়াতো বেলেগ-বেলেগ হয়, মই ভাবো যে ইয়াতে অলপমান চৰকাৰে সেয়া দিলেও ভাল হয় বাধ্য বাধকতা যে কি ইমান বয়সৰ ল'ৰা ছোৱালীয়ে ইমান চাব পাৰিব ইমানে ইমান চাব পাৰিব ত পেৰেঞ্চে ইমান এয়া কৰিব পাৰিব, সেনেকুৱা। কথা আৰু মানে ইতে চবৰে ইনভলমেন্টটো লাগিব মানে অকল মই কিচু বাচ্ছা খিনিৰে নকওঁ মানে পেৰেঞ্চখিনিৰো সেয়া ইনভলমেন্ট বা অলপ এয়া খিনিৰো ইনভলমেন্ট লাগিব টিচাৰ
উম হয় বুজিছো বাৰু। ভালে লাগিল আপোনাৰ লগত এই টপিকটোত আজি কথা পাত কি কবা? থেংক ইউ।